হেল্ল', হেল্ল'। অ' শুনিছানে?
শুনিছানে তুমি? অ কোৱা, কি কৰি আছিলা?
তোমাৰ চাউণ্ডটো অকমান কম আহিছে।
অ' জানো কিবা চাউণ্ডটো কিবা এটা হৈ আছে।
হা, হা, হা?
শুনিছানে এতিয়া?
অ' এতিয়া শুনিছোঁ অ'। বাকী কোৱা খবৰ খাতি?
আ, খবৰ খাতি কি আৰু আছোঁ আৰু।
ভগৱানে মানে জীয়াই ৰাখিছে মানে।
জীয়াই ৰাখি যেন তেনকে। কি হ'ল খবৰ খাতি কোৱা? খবৰ-খাতি কোৱা তোমাৰ।
এইয়াও, ভগৱানে জীয়াই ৰখাৰ কাৰণে ৰাখি, আহ, আছো আৰু।
ঠিকেই আছে, হা, হা, হা।
দিনটো বোলো টুক তাক কে পাৰ হৈ আছে।
গৈ আছে।
উম, বাকী ঘৰৰ খবৰ-খাতি।
খবৰ ঘৰ চবৰে ভাল।
অ', অ'।
তোমাৰ।
আছে আৰু চলি আছে, শুদ্ধ পানী ব্ৰইলাৰ কণী।
ঠিকেই আছে। পিছে এতিয়া কি পঢ়ি আছা?
হা।
কি পঢ়ি আছে এতিয়া?
নাই মই ছেণ্ডয়াৰ পৰা এৰিলোঁ তোমাৰ।
আটচা মোৰ নিচিন একেই মানে।
হা, হা।
মোৰ নিচনা মানে একেই।
অ', এইটো জব কৰিব লাগে, পইচা লাগে, এই ঘণ্টা এই ডিগ্ৰীগিলাত পঢ়ি পেলাই মানে পইচাবিলাক বৰবাদ কৰি লাভ নাই।
সেইটো হয়। দুইটাই ঘূৰিবলে নোযোৱা নেকি?
হা, হা, হা।
ঘূৰিবলে কৰিবলৈ নোযোৱা নেকি? এতিয়াতো গৰম বন্ধ হয় ন। কিবা মানে গৰম বন্ধই, জুলাই মাহটোতোন গৰম বন্ধই পৰিব।
উম, উম, এ, মোৰতোতো এনি টাইম গৰম বন্ধ।
ঘৰলে নোযোৱা।
ফুৰিবলৈ যাম বুলি ভাবিছো, তোমাৰ এই চাৰি বা পাঁচ তাৰিখ মানে।
অ', ক'ত যাবা?
এ, তোমাৰ গুৱাহাটীৰ ফালে, তোমাৰ এই নতুনকে ফিল্ড এখন খুলিছা যে।
অ', গুৱাহাটীত অ', গুৱাহাটীত যাবা নেকি? গুৱাহাটী যাবা।
অ', এই তোমাৰ নতুনকে খুলিছিল যে উজান বজাৰত।
অ', অ'।
ফিল্ডখন বোলে ভাল বোলে।
অ', তাত যাবা।
তাত চাই আহোঁ বোলো, অলপ।
অ', ঠিকেই, এনে গুৱাহাটীপে বেলেগ।
গুৱাহাটীৰ পিছততো তেনেকুৱা ইমান এটা প্লেন নাই। যদি কোনোবা ওলাই তেতিয়া যাম বাৰু।
অ', আচ্ছা এনে লগৰ লগত যাবা ন?
এ, লগৰ মানে নহয়, মানে তোমাৰ এই ঘৰৰ ফেমিলিৰ লগতে মানে, তোমাৰ কাজ চিষ্টাৰৰ লগত।
অ', অ'। দিয়া, ঘৰত কোন কোন থাকে পিছে, ঘৰত কোন কোন থাকে?
ঘৰত ফাদাৰ, মাদাৰ, মই ভাইটি, এটা আৰু এইফালে খুৰা।
আচ্ছা, এনে ভণ্টি বা নাই?
অহ।
ভণ্টি, বা নাই?
আহ, ভণ্টি তেনেকুৱা নিজৰ মানে নাই মানে মামাৰ আছে।
অ', অ', অ মামাৰ ছোৱালী?
অ', এই তোমাৰ হেৰি বা দুজনী আছে?
অ', বা
এইটো মানে নিজৰ মানে নহয় তেনেকুৱা মানে মানে পাতি লোৱা ভাই আৰু।
অ', আচ্ছা আচ্ছা। এতিয়া মোৰ ভণ্টী এজনী আছে ভণ্টিজনী থকা পিছতে মা, পাপা, মই তেনেকেই।
অ', এ সৰু ফেমিলি ধুনীয়াকে থাকিব পাৰি আৰু ন।
হা।
সৰু ফেমিলি বোলে হেপী ফেমিলি।
প দে আৰু
হয়
বহুতে ভালে আছে ভণ্টি এজনী আছে আৰু তাৰপিছতে মা পাপা আৰু মইহে হা
হেপী ফেমিলি বোলো।
সৰু ফেমিলি হেভি ফেমিলি।
এক
বাক-বাকী কোৱা খবৰ খাতি।
এ, খবৰ খাতি কি আৰু খবৰ মানে ল'ব আৰু
এনে জব, কিবা?
জব মানে কি জব মানে চোৱা নাই বৰ্তমান এতিয়া মানে হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলোঁ ন পাছ কৰাৰ পাছত এতিয়া আই টি আই পঢ়িবলৈ যাম চাগৈ নগাঁৱত তাৰপিছতে একেবাৰে কি কৰোঁ তাতে চাব লাগিব ভালকে।
এনে পাৰ্টাইম জব এটা কৰি থাককা গম পাইছ নাই, আৰ টি কৰি থাককা কোনো কথা নাই। মানে পাৰট টাইম খৰচাটো মানে তোমাৰ নিজৰ মানে আই টিই যে পঢ়িবা যে এ আই টি মই পঢ়া মই খৰচাটো ক থাকম বাৰু হ
এইটো নিজৰ বোলো খৰচ এটাটো লাগে হয় বেলেগ বাদ দিয়া না মোবাইলৰ ৰিচাৰ্জটোৰ কাৰণেই লাগে।
অ', সেইটোতো কৈ আছো ম পাট টাইম কিবা এটা বিচাৰি তলা একো নাই।
ত কি কিবা কৰি আছা নেকি তুমি?
উম, হুমম
তুমি কিবা কৰি আছনে নাই?
মোৰ কৰা নাই তোমাৰ এই আগষ্ট মাহৰ পৰাহে তোমাৰ হ'ব মোৰ।
আচ্ছা, কিবাত সোমাইছে নেকি?
হা?
কিবা হত সোমাইছা?
মই আছোঁ মানে তোমাৰ সেইটোল প্লাজা যে টোল প্লাজা
অ', অ', অ'।
তাতে, আমাৰ ওচৰত আছেটো এটা টল প্লাজা।
আচ্ছা তাতে আছে তাতে সোমাইছা ন, আচ্ছা মান্থলি কিমানকৈ দিয়া? মান্থলি কিমানকৈ দিব?
মান্থলি তোমাৰ তিনকে কে দিব।
আচ্ছা।
এ যি, যি নহওক মানে তোমাৰ মোবাইলৰ ৰিচাৰ্জ চিচাৰ্জটো হৈ থাকিব না।
নিজৰ কাৰণে এয়া তুক তাককে চলি থাকিবৰ কাৰণে মজা।
বাকী বাৰু এতিয়া বাৰু ঘৰতে আছোঁ এই দোকানতে আছোঁ নিজৰ।
তহ।
বহি আছোঁ। বাকী তোমালোকৰ ভন্টি পঢ়ি আছে নেকি? কিমান ক্লাছ এতিয়া?
তই এইবাৰ টেনত নাইনটো পাছ কৰিলে এইবাৰ টেনত গৈছে।
অ মানে মেট্ৰিকৰ ফাৰাটো আছে মানে।
মেট্ৰিকৰ' ফায়াৰটো আছে আৰু।
এই বাপৰে। তাৰপৰা মানে ইমান এটা ঘূৰিব ঘূৰা পকা কৰিব নিদিবা এতিয়া আৰু।
নাই এতিয়া এইবিলাক নাই আৰু মেট্ৰিকটো পাছ কৰি লওক তাৰপিছত তাই কি কৰে কৰি থাকিব।
তাৰ পিছত তাই যি কৰে কৰি থাকক সেইটো তাৰ নিজৰ মৰ্জি আৰু নহ। কিন্তু এইকেইদিন যিমান কেইদিন আছে দুই তিনিমাহ আৰু কিমান ছমাহ মানে সাত মাহ মানহে আছে নহ।
সাত, সাত মাহো নাই ছমাহে আৰু।
অ ছমাহ ভালকে যদি পঢ়িব পঢ়া ছোৱালী হয় যদি ছমাহ বুলিয়ে ভাৱি ল'ব।
ছমাহে আৰু পঢ়িব দিয়ক মেট্ৰিকটো দিয়া পাছত যি কৰি থাকিব তেতিয়া ক'বলৈ নাই।
তাকে।
উম কি কৰিবা আৰু অ ঘৰত। এ ঘৰতে।
ঘৰতে নহ।
উম ঘৰতে বাই খানা পিনা খানা পিনা খালোঁ খানা পিনা চাৰে দহটাতে খালোঁ। চাৰে দহটাতে খালোঁ গাহৰি মাংস দি। নচলে দুপৰীয়া টাইমটো পাতলাকে চলে। কেতিয়াবাতো নাখাওৱেই দুপৰীয়া এনেই ৰাতিটো চলে আৰু। এই গাহৰি মাংস খাই দিলোঁ।
অ, অ, অ। মোৰ তোমাৰ সেই তোমাৰ এইটো এক টাইময়ে চলে যি।
অ দিনটোত এক টাইম, দিনটোত কি এক টাইম চলে নেকি?
অ দিনটোত তোমাৰ এক টাইম দুটা বজাত খানা লাগিব। দুটা বজাৰ পিছত হ'লে আৰু নাখাওঁ আৰু একেবাৰে ৰাতি।
অ, অ এনেই এতিয়া কি খালা?
টাইমটো মানে নিজেই মেইনটেইন কৰি খালে আৰু নিজৰ কাৰণে ভাল আৰু।
আৰু নিজৰ কাৰণে ভাল এনেই অজৰা মজা বিলাক টাইমত খালে পেটৰ নিজৰ পেটৰ ।
অ, অ।
পিছত কিহেৰে খালা।
হা।
তে কি দি কি খা কি খালাহি?
এতিয়া মই ৰাতিপুৱা যি পানী এগিলাচ আৰু ঠাণ্ডা এটা খালোঁ।
ঠিকে আছে। এতিয়া একেবাৰে মানে ভাত আচ্ছা একেবাৰে মানে এতিয়া ভাত পৰি যাব ন?
একেবাৰে দুটা বজাত ভাত পৰিলে আৰু একো নালাগে আৰু।
হৈ গ'লা ন!
বাকী তুমি কি খালা ভাতত?
মই ভাত দহৈ মাংস দি খাই দিলোঁ।
এ বঢ়িয়া, এই গেলা গৰম ঘৰত। হেল্ল'।
উম, কোৱা।
এই গৰমত বোলো ভাল গাহৰি খাইছা আৰু ন!
এ দি দিছোঁ আমাৰ এইফালে বৰফে পৰিব এতিয়া নেকি?
ঠেইত চালা, গাহৰি খোৱাৰ পিছত ন?
উম, গাহৰি খালোঁ না?
উম,
একদম বৰফ পৰিছে নিচিনা লাগিছে।
ধেত তেৰেকি।
ৰ'দতে বাহিৰত ওলাব নে গম পইছা নাই? ৰ'দ তে যে বাহিৰত ওলাব নোৱাৰি। যি ৰ'দ দিছে।
মোৰ মানে কেইটামান কাম আছিল তো বাহিৰত।
হা।
এতিয়া কৰি আহি পেলাই মোৰ মানে সোমাইছো মানে।
আচ্ছা, যি ৰ'দ দিছে বাপৰে।
এই এই মানে তোমাৰ এই পাঁচদিন মান যে। পাঁচ দিন মানে তোমাৰ মানে, মানে তোমাৰ এই যে আগতে তোমাৰ। হোৱা নাছিল মানে গৰমত গৰম দিয়া নাছিলে যে ইমান।
উম,
এই পাঁচ দিনত মানে সি মানে উচুল কৰি ল'লে মানে বস্তুটো।
একদম ফটাই দিছে মানে বেলেগ দিছে একদম।
ক'ই নালাগে যিমান থানাত পাৰিছো ন!
ই, মানে কি ক'ম আৰু।
আকৌ তোমাৰ হেৰি আগষ্টত। আষ্ট ছেপ্তেম্বৰ আগষ্ট ছেপটেম্বৰ আৰু দুমাহ যদি সহ্য কৰি ল'ব পাৰা।
হৈ গ'ল আৰু।
টেনচ নাই এতিয়া অক্টোবৰ মাহৰ পৰা টৌ হেৰি ৰাসৰ চিজনে ঠাণ্ডা মাহ।
এ জুলাই মাহতে ফটাই দিব।
গৰমতটো নামতহে এনেতো স্কুলত থাকিলেতো তোমাৰ সেই গৰমতটো লাগিবই।
অ, স্কুলত স্কুলত। ফেনখন চলিবলৈ দহবাৰ ভাবে, যিহে ফেন চলিব।
ভগৱান, তাকে নচলাই ভাল নেকি?
ত নচলাই ভাল তাতকে।
উম উম,
হ এ ফেন কেইখন একেবাৰে ইয়াত কবাত আছে, একে ওপৰলৈ।
অ অ বাকী এনে বিজনেচ কিবা কৰিম বুলি ভাবিছো নেকি?
বিজনেছ বিজনেছটো বৰ ধৰা নাই বাৰু এতিয়া। বৰ্তমান এতিয়া ট্ৰেডিঙত লাগি আছো।
মানে জব কৰাতকে যে মই মানে তোমাৰ কি বুলি ভাবিছো জানে নাই? তোমাৰ এই যোনটো তোমাৰ তোমাৰ আগষ্ট পাছত সোমাম যে।
অঁ।
তোমাৰ আগষ্টত সোমোৱাৰ পিছত তোমাৰ মাহে মাহে তোমাৰ যোনটো চেলাৰী যে আহি থাকিব
উম।
সেই চেলাৰী দি মানে কিবা এখন মানে সৰু-সুৰাকে কিবা এটা খুলিম বুলি ভাবি আছো।
ফাৰ্ম-চাৰাম খুলি লোৱা তেনে হ'লে।
তেনেকুৱাই। মানে আমাৰ এইফালে মানে গাহৰি পোহা এলাও নাই না। গাহৰি পোহা এলাও আছে মানে আমাৰ যোনখন মানে গাঁও সেই গাঁওৰ মানুহৰ পৰা নোৱাৰি মানে।
আচ্ছা। এনেতো এনেকুৱা হেৰি-চেৰি এইটো ফাৰ্ম-চাৰ্মটো খুলিব পাৰি ন?
অ এনেই ফিচাৰী ফাৰ্ম খুলিব পাৰি তোমাৰ মাছৰ-চাছৰ এইবিলাক।
অঁ জু খুলি লোৱা ন মাছৰ ফিচাৰী এটা খুলি লব পাৰা ন চাইনা মাগুৰ টাইনা মাগুৰ দি দিব পাৰা।
উম।
চাইনা মাগুৰ দামো বেছি ন প্ৰায় চাৰে আঠশ টকা কেজি দামো বেছি। তাৰপিছত এনে এতিয়া বইলাৰ ফাৰ্ম-চাম খুলি ল'ব পাৰা ফাৰ্মতো লাভ আছে।
এ মানে এই গৰমখনত মানে বহুত মৰে যে মাছ সেইটো দিগদাৰ।
অঁ বহুত গেলে মৰে বহুত।
তাত মানে তোমাৰ ইহঁতৰ খাদ্য খানাতে কিবা এটা মানে ভেকচিন-চেকচিন কিবা মিলাই দিব লাগিব ন।
বহুত ভেকচন দিব লাগে। মাছটো ডাঙৰ হৈ আহে ন বহুত কিবা-কিবি মিলাব লাগে। এ ব্ৰইলাৰ ফাৰ্ম-চাম দেখিব গলে ভাল আৰু। প্ৰফিটতো থাকে কণী-চণীটো থাকেই।
তোমাৰ গৰমতো মৰেই না ব্ৰইলাৰ বহুতো।
এই মৰে এই আ কণী পৰা ওলোৱাৰ পিছতেই ঢুকায়।
বাকী এতিয়া কিবা কৰি আছা নেকি এতিয়া?
কিবা কৰি আছা মানে কি আৰু কম্পিউটাৰটোকে এনেই ফুচুকি আছো।
কম্পিউটাৰ নিজৰ আছে নেকি?
অ। কম্পিউটাৰ বুলিয়ে নহয় মানে লেপটপো।
লেপটপ নেকি? মোৰটো বাৰু আছে। এই চফ্টৱেৰ প্ৰগ্ৰামটো মানে ফিটিং হোৱা নাই।
অ।
চফ্টৱেৰটো মানে আকৌ অ তোমাৰ ফিটিং কৰিবলৈ তাতে লাগিব তোমাৰ বাৰশ ষোল্লশ মান তাতেই লাগিব ঘণ্ডা।
বোলে এনেই টোপটাকে চলাই থাকো বাৰু। অকমান খালি সেয়ে যেনিবা তোমাৰ মানে পুৰণা হলতো।
অ।
অকমান খালি হেংটো মাৰে আৰু।
সেইটো থাকেই। সেইটো থাকেই অ। সেইটো থাকেই বোলো।
উম উম। তোমাৰ কি কোম্পানীৰ হয় লেপটপ?
হা হা হা।
তোমাৰ লেপটপ কি কোম্পানীৰ?
এইচ পি।
ও ঔ।
উম। একদম নতুনটো নতুন, নতুনতটো নতুনতটো।
অ', পুৰণা মানে আজিকালি পাৰ্ক বিলাক নাপায়তো। সেইকাৰণে সুধিলো। মানে পুৰণা পাৰ্টবিলাক যে পাবলৈ বহুত টানো।
বহুত টান বহুত টান।
এতিয়া কেইদিনমানৰ পিছত মোৰ যোনটো লেপটপটো যে
অহ।
তোমাৰ ল মোৰ লেপটপৰ তোমাৰ পাৰ্টছ বিলাক পাব বহুত টান হৈ যাব।